ক'ত আছে ভলিয়মটো?
হেল্ল! শুনিছেনে?
শুনিছ নে?
অ', শুনিছো। অ', ক'ক।
এ, এইটো বিয়াট বেমাৰী মোবাইল দেই, অ', শুনিছো দে।
অ', এ চাউণ্ডটো অকমান কমকে আহিছে।
অ', চাউণ্ডটো কমেই এইটো মোবাইলত কমেই চাউণ্ডটো যে, বিৰাট বে মাৰী মোবাইল এটা লৈ আছে, ভিনদৈ।
এই শুলে নে
বহাবইনো। নাই শুৱা, মই গা ধুই আহিছো, এতিয়া আকৌ সি গা ধুব গৈছে। গা ধুই থাকোতেই এপৰ লাগে। তা ভি মই কেতিয়াবা কেতিয়াবা সে ধুও ভিনদৈ সদায় ধোৱে।
অ', অ'। ভিনদৈ সদায় ধোৱে আৱ।
হেল্ল!
অ', ভিনদ্ বুলো নে কি? ভিনদ্ বোলো সদায় ধুৱে নে কি? অ'।
সদায় ধুৱে।
অ', এ
পোৱালীজনী শুলে? নাই শুৱা, মোবাইল লৈ পেলাই এতিয়া গৈছেহে।
অ', আমাৰ জনী এয়া কি জানো কিতাপখন কিতাপখন লৈ পেলাই আছে, পঢ়িছেনে মোবাইলটোও আছে ওচৰত নেজানো আৰু।
অ', আমাৰ এ মোবাইল চাই চাব গৈছে এতিয়া মানে কি, সোনকালে শুব লাগিব নহয় কাইলৈ পাঁচটা পাই দিলে টিউচনটো।
অ'।
আজি মেছেজ কৰিছে কাইলৈ পাঁচটাতে যাব লাগে, পাঁচটাত গ'লে চাৰে চাৰিটাত উঠিবই লাগিব। সেইটো কাৰণে বোলো সোনকালে শুই দে। চাৰে চাৰিটাত উঠে, বৰ দিগদাৰ লাগে মোৰ। অহা বছৰ টেইনতহে যাব।
টেইনত যাব, এবাৰ নাইনত।
অ', এবাৰ নাইনটহে। মানে, নাইনৰ কৰ্চটো বহুত টান হয়।
উ, উ।
টেইনৰ কৰ্চটোতকও টান হয় এতো। নাইনৰ কৰ্চটো যে, উ। নাইনত যদি তই ভালকে বুজি যায় হেইবিলাক আহ মানে মে বা এভানস যে নহক আও তেতিয়া ট্ৰেইনলৈ অকমান সুবিধা হয়
মেটিকৰ সময়লৈ আহ
অ মেট্টিকত মেট্টিকত কিন্তু মানে নাইনত ভালকে বুজি নগ'লে পিছত দিগদাৰ হ'ব মানে ট্ৰেইনলৈ যেনেকে ফাস্ট মানে টান হয় ছেকেনিয়েৰ টো অলপ সহজ হয় হায় ছেকেণ্ডেৰিত তেনেকুৱা তেনেকুৱা মানে এইটো নাইনতো নাইনৰ কৰ্চ অকণমান টান হয় ট্ৰেইনৰ খিনি অকনমান ঢিলা হয় মেটিকলৈ এনেওটো যোৰ দিবই লাগিব কিন্তু অংক খিনি নাইনতে ভালকে বুজি যাব লাগিব বিশেষকে অংক খিনি আৰু এনেইতো বেলেগ খিনি পাৰিবই চবে ষ্টুডেণ্টে পাৰিব আৰু এতিয়া আমাৰ এই ইংলিছ
তাই অংকটোতো ভাল দিয়ক
অংকটো ভাল কিন্ত বেলেগ চাবজেক্ট কেইটাত এবাৰ নম হেইটো কম পাইছে তাৰপিছত ইংলিছৰ পৰা একো টিউচন চিউচন দিয়া নাই কিন্তু ইংলিছৰতো গ্ৰামাৰ খিনি অকমান দেখুৱাই দিব পৰা হয় কি দেখুৱাবি টিউচন মাষ্টৰ পুতুকে পাবলৈ নাই আৰু পালেও ইমান ইমান পইচা বা এতিয়া দু দুটা ছাবজেক্টত এতিয়া মই ইমানখিনি পইচা দিব লাগিব ত্ৰিছ হোজাৰ টকা দিব লাগিব
উম তাক এমা আ দেমাহ ল'ব
তিনিমাহ নে চাৰিমাহ
উম
তেনেকুৱা হ'ব আৰু মানে অ বেছি লৈছে মানে ঘন্টাই প্ৰতি পইচা লয় এঘন্টা যদি কৰে এটা টিউচন ফিজ লৈ লয় বুজা নাই
উম উম
অ আকৌ মানে কি কাইলৈ এতিয়া চাৰি ঘন্টা কৰিব চাৰি ঘণ্টা ত মানে ধৰ এক চাৰি ঘন্টাত কেনেকে ধৰে এ এঘন্টাত মানে এটা দিছোঁ ন হেৰি লৈ দে দুঘন্টাত মানে দুদিনৰ হেৰি লৈ ল'ব মানে দুটা চাবজেক্ট চাৰি ঘন্টা কৰি দিছে কাইলৈ পাঁচটাৰ পৰা হ'ব ছটা সাত সাতটা আঠটা নটা দছটা লৈকে হ'ব অ দহটালৈকে হ'ব চাগে আজি লিখি দিছে নহয় এ মানে
অ এনে বেলেগত সুধি চাইছিলে নে নে
বেলেগত বেলেগত সুধি চাইছিলো
উম
বেলেগত মানে কি হয় সিহঁতেও মানে কি কি কৰিছে দুটা ছাবজেক্ট এ এডভানসটোয়ে মেছ্ৰটোয়ে যদি লয় পোন্ধৰশ টকা হয় মাহত আও মাহত উম মাহ কেইদিন ল'ব মানে এসপ্তাহত তিন দিনকে হ'ব মা মানে মাহটোত চাৰি মাহ আহ চাৰি সপ্তাহে একমাহ নহয় জানো দেওবাৰ তাতে পৰিব কেইটামান দেওবাৰ কেইটা বাদ দে বাদ দি পেলাই আকৌ সপ্তাহত তিন দিনকে হ'ব আৰু মানে সিহঁতে মানে কি কৰিছে দু এটা ছাবজেক্ট ল'লেও পোন্ধৰশ হ'ব চাৰিটা ছাবজেক্ট ললেও পোন্ধৰশ হ'ব মানে। সিহঁতে বিজ্ঞান আকৌ মানে এ অ' অ'। অংক, এডভান্স, বিজ্ঞান আৰু আৰু এটা কিবা বেলেগ ইংলিছ। গোটেই চাৰিটাই লব লাগিব চাৰিটা চাৰিটা টিউশ্যন ল'ব পাৰে নেকি পোৱালীয়ে। আহি পেলায়। তাই স্কুল যাব কেতিয়া ৰেষ্ট ল'ব কেতিয়া এতিয়াহে বন্ধ পাইছে। মই ইমান টিউচন নিদিও মানে যেন তেন দুটা টিউচন। দুটা হেৰি একেলগে লৈছে লগ আৰু নহ'লে মানে কি ৰেষ্ট যদি নলয়। পোৱালীয়ে পঢ়ি থাকি একো লাভ নাই।
তাকে আমাৰ এতিয়া সেয়া মই মানে এইয়া। হিন্দী অসমীয়াতো এনেকে দি দিছিলো তাইক।
অ'
আমাৰ এইক তাৰপিছত দুদিন নে তিনদিন লৈ পেলাই তাই যে নলয় নহয়। মই বোলে টিউচন নল'লেও হ'ব স্কুলত ভালকে পঢ়াই। মোৰ এতিয়া আকৌ উভতাই পঠাও
বাদ দেয়া।
অ' নলোৱা এতিয়া মই ভাবিছো ল অকমান হেৰি হওঁক এ আৰু অকমান ভালকে জানক তাই এতিয়া নলয় মই এতিয়া
অসমীয়াটো ত ঘৰ মানুহখিন
অসমীয়া, হিন্দী।
মানে হিন্দীটো পিছত সলাই ল'ব। পাৰিব অসমীয়াটো বা লাগিবই।
অ' একে বাই বেয়া এইকেইটা চাবজেক্ট তাই মানে। মানে জোতাক্ষবোৰ নেজানে।
অ' এই হিন্দীটো সহজ বুলি নাভাবিবি হিন্দীটো বহুত টান হয়। এই আমাৰ এজনী হিন্দীগাল ইমান স্পেলিং ভুল হয় নহয়। এতিয়াহে তাৰ ৰক্ষা পাইছে আৰু এতিয়া সলাই ল'লে যে।
হিন্দী সলনি কি ল'লে তাই।
এডভান্স লৈছে।
আহ।
এডভান্স মেটছ লৈছে।
অ' সেইটো কেনেকুৱা।
মেথছে আৰু এডভান্স নহয় মেথছৰ নিচি অংকৰ নিচিনা। অংকটো অংকখিনিত মানে এইটো ঐশ্বিক গণিত বুলি কয় অসমীয়াত। এইটো আমাৰ গণিত, এইটো ঐশ্বিক গণিত, ঐশ্বিক গণিতটো মানে অকণমান অংকতকৈ অকমান টান আৰু।
উম, উম।
অকমান টান হ'ব মানে গণিত বিলাক অলপ বেলেগ হ'ব। অ' গণিতকে লৈছ, তেতিয়া মানে কি চাইন্সত পঢ়িব ভাল হ'ব। মেট্ৰিক পাছ কৰা পিছত এভান্সটো ল'লে মানে সুবিধা হয়। ছায়েন্সত পঢ়িবলৈ তেতিয়া মানে ফিজিক্স চিজিক্স কেমিষ্ট্ৰিৰ ভাল হয়। হ'ব পঢ়িবলৈ।
উম, উম, এই এনেয়া এবেকাশ্ম কি নাম শুনিছে।
এবেকাচ্ছ
আহ
এবেকাচ্ছ মানে ভিন্দহে গ'ম পাব ছাগে মই একো গ'ম পোৱা নাই।
হেয়া তেতিয়া মই ভাবি ভাবিছিলোঁ। দি দিউনিকি আমাৰ এইক। এ এই অংকটো মানে অকমান হেৰি হওঁক আৰু মানে ভালকে জানক বুলি দি দিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া অনা নিয়া কৰা মানুহেই নাই নহয়। মই যদি এতিয়া স্কুটিখনকে চলাব পাৰিলোঁ হেতেন। তেতিয়াহ'লে মানে দি দিলো সিদিনা হেল্ল।
অ শুনি আছোঁ দে অ শুনি আছোঁ শুনিছানে।
অ তাকে এতিয়া মই বোলো স্কুটিখন পাৰা হেতেন বোলে লৈ গ'লো হেতেন।
উম উম উম উম।
এইয়া হেৰিয়ৰ পুতেকক দিছে এইয়া ঘাহি যে।
অ।
অ এয়া মৰমি পুতেকক দিছে মানে।
অ মৰমী ল'ৰাটো কিহত নো এইবাৰ।
নেজানো কিহত।
অ কি কোন স্কুলত পঢ়াইছে ইংলিছ মিডিয়াম।
তাক প্ৰথমে ইংলিছ মিডিয়ামত দিছিলে দি পেলাই। হেৰি আপোনাৰ আকৌ তাৰ পৰা লৈ আহিলে লৈ আহি। এতিয়া এইয়া জাতীয় বিদ্যয়ালয় নে এনেকুৱাত দিছে।
অ মাজতে পাপু দা আহিছিলে নহয় ঢেৰ সময় লেকচাৰ মাৰিলে।
অ। কৈছে সেই দেখা আমি যাওঁতে কৈছে কৈছে হেৰি মৰিগাঁৱলৈ গৈছিলে বোলে। তাৰপিছত যাওঁতে বোলে তাত সোমাই আহিছে এনেকে আৰু।
উম উম উম।
ফুল চুল চালে নে নাই নাৰ্চাৰীখন।
অহ চাইছে।
ফুল সিহঁতৰ চখিয়াল নহয় নিলে নে নাই।
ফুল চুল একো নাই নিয়া হেৰি এটা লৈ গৈছে কিবা লিচু পুলি এটা লৈ গৈছে।
অ অ।
অ তাৰপিছত হেৰি লিচু নাই নাই।
সিহঁতৰ একে বাৰীখন হা।
কলো বাগানো বনাই আছে হবলা হয়।
অ কলো বাগান। তামোলৰ বাগান আকৌ পিছফাল খন। একে নেমুৱে চাবনে আপুনি জলকিয়াই চাবনে কিমান বস্তু লাগি আছে। একো অভাৱেই নাই।
অভাৱেই নাই অ।
অভাৱেই নাই আৰু মই তেনেকুৱা ভাল পাওঁ মানে দেখি কৰি।
অ।
সিহঁতৰ পিছফাল খন আহল বহলো নহয় ভাল হৈছে আৰু।
পুৰণা ঘৰটো ভাঙি দিলে।
পুৰনা ঘৰতো ভাগি আধা ভাগিলে আধা নাই ভাগা।
অ অ অ। অ পাপু দাই কৈছিলে হেৰি কলো বাগান আকৌ। হেৰি তামোল ৰুইছে বোলে।
তামোলৰ বাগান এখন।
কৈলে হয়।
হুম।
সেয়া তামোলৰ বাগান সেয়া বোলে সেয়া হেৰি ডেপ'ডিলৰ পৰা আনিছে তামোল চামোল অ। পুলিবিলাক আকৌ কলো বাগান। খনত চব মালভোগ কল ৰুইছে। মালভোগ কল মানে আমাৰ সেয়া লোকেল যিটো মালভোগ কল আৰু। হয় যে গাঁৱত অ সেয়া মালভোগ কল ৰুইছে চবতে।
উম উম। কষ্টও কৰে এ সেইবিলাকত মানে এনেতে মাহী লাগিয়ে থাকে। অ' মানুহো লাগি থাকে আৰুি পিছফাল খত সেয়া মাহী আনি টিম লাগিয়ে থাকে মানে বুজা নাই। মানে একে পাকঘৰটো বা আকৌ নতুনকে নতুনকে পাকঘৰ এটা বনালে নহয় সিহঁতৰ সেই পাকঘৰটো নটোন পাকঘৰটোৰ লগত লগপাই একেবাৰে গোটেই জলকীয়া নেমু তলতে একে থোপা খাক খাই লাগি আছে দেখিয়ে মানে ভাল লাগে দিছে।
ভাল লাগে অ' অ' সেনেকুৱা হব লাগে অ' এই হেৰিত মৰমী কেনেকুৱা স্বাস্থ্য পাতি?
ভালে হৈ আছে এতিয়া বৰ্তমান। ভালে।
তাই মানুহ আগৰ নিচিনাকে থাকে নে এতিয়া ভালেই আৰু?
অ' এতিয়া ভালে আগৰ নিচিনাকে থাকে যেনেকুৱা তেনেকুৱা সে গত টোনো কত সলনি হ'ব আৰু। হয় নহয় আৰু।
চাদৰ মেখেলা মাৰি থাকে ন'?
নাই নাই মেক্সি পিন্ধি থাক।
উম, উম, উম।
তাৰিছতে হেয়া এতিয়া সিহঁতৰ আকৌ ওপৰত বনাইে আছে।
অ' মই সুধিছিলো মৰমী সহতৰ খা খাব কেনেকুৱা তাৰপিছত এ কি কৈছে কি হ'ব সপ্তাহত বাট হেৰি তিনটামান বাট বৰ বুলি কৈছে। মই বোলে কি কিহ বট হিঃ কৈছে গিয়েক অ' এ গীৰিয়েকৰ মৰা দিনাখন সেইদিনাখন নেখায় বৃহস্পতিবাৰে নেখায় কিবা কিবা ধেৰ তিনটামান বাৰ ক'লে তাই এদিন বোলে পোৱালিটোৰ কাৰণে মই বোলো ভালে হৈছে দে বোলো।
শনিবাৰে নাখায় নহয় ভালে কৰিছে মানিব পাৰিলে আৰু একেবাৰে নোখোৱাকে থাকি অ' একেবাৰেন নোখোৱাকা থাকিলে আৰু ভাল মাছ- মাংস যে এতিয়া আমি লোভিযয়া মানুহ আমি এতিয়া খাই থকা মানুহ এৰিব নোৱাৰো।
নে থাকেই।
অ' আমাৰ এতিয়া পেটলে ভাতে নাযাব।
অ' হয় দে অ' পূজা হ'ব দে নহ'লে অ'।
বাদ দিওক অ'।
ন' অকমান পিছত কৈ দি অ' হ'ব।
অ' হ'ব দিয়ক অ'।
অ'
পাকি থ হ'ব দিয়ক কাটি দিয়কচোন।